অ কি কৰি
অ এই অফিচত আছিলো তোমাৰ।
অ অফিচত আছা নেকি অ মই আৰু ঘৰতে আছো এক্সাৰচাইজ কৰি আছো অলপ।
হয় হয় হয়
অ
নাস্তা কৰিলা নে
অঁ নাস্তা কৰিলোঁ মই চাহ পানী ব্ৰেড খালোঁ
হয় হয়
অ তুমি খালা নাস্তা
অ মই খালো খালো তোমাৰ এই তোমাৰ ৰুটি আৰু কণী
অ ৰুটি আৰু কণী
উম তুমি খোৱা নে
অ মই খাওঁ ৰুটি কণী চব খাও ভাল লাগে খাই কিনে অ কণী ভাল লাগে কণীৰ ফেভেৰেট
অ অ
অ আৰু তুমি কি মাছ মাংস খোৱা নে
অ মই খাওঁ খাওঁ
অ
অ কালি কালি মাছ লৈ গৈছিলো তোমাৰ এই ডাঙৰ মাছ লৈ গৈছিলো এইটোৱে খালো অঁ তুমি খোৱা নে ডাঙৰ মাছ অঁ মোৰ ডাঙৰ মাছ মোক ডাঙৰ মাছে ভাল লাগে তোমাৰ
আকৌ সৰু মাছ
সৰু মাছ খাব নোৱাৰি তাতে বহুত কাটা থাকে তোমাৰ
অ কাঁইটকিটা থাকে গলত ফাচি যায় অ
গলল ফাচি গলে আৰু হ'ল আৰু তোমাৰ সেইকাৰণে নাখাও ফাঁচিছে মোৰ বহুত ফাচিছে সেইকাৰণেতো মই নাখাওঁ
অ মোৰো ফাঁচিছিল আহ আহ মই শুকান ভাত খাই কিনা অলপ ঠিক কৰিছিলো
হয় হয় নহয় মইতো শুকান ৰুটি খাও তেতিয়া অকমান ভাল লাগে
হয় হয় মাছৰ লগত কি তুমি ৰুটি খোৱা নে ভাত খোৱা
এনেতো তোমাৰ মই মাছৰ লগত ভাতে খাও
অ ভাতে খোৱা
ৰুটি ভাল নালাগে
অ
মাংস দি ৰুটি খাব পাৰো
অ মাছ কি ফ্ৰাই ভাল লাগে নে এনে জোলটো ভাল লাগে?
মোক দুটাই ভাল লাগে ডাঙৰ মাছটো উম ফ্ৰাইটোও ভাল লাগে মই তোমাক ক'বা গ'লে আৰু আহ! জোলটোও ভাল লাগে অ
আৰু চিকেন কি জোল ভাল লাগে না তোমাৰ এ ফ্ৰাই আৰু গ্ৰেভি গ্ৰেভিও থাকে।
মোক গ্ৰেভি আৰু ফ্ৰাই ভাল লাগে বেছিভাগ। অ
গ্ৰেভি আৰু তোমাৰ অ মোক ফ্ৰাই ভাল লাগে। জোলটোও ভাল লাগে এ লোকেল। অ লোকেল মুৰ্গীৰ জোলটো ভাল লাগে।
হয় হয় হয়
অঁ
আৰু এইবিলাক কি মানে তোমাৰ
অঁ
কালি মানে বহুত বৰষুণ।
অ অ কালি বহুত বৰষুণ দিলে বানপানী হৈছিল ন কালি?
অ হৈছে মই কালি ভিজি আহিলোঁ গৈ।
অ অ কোনখিনিত বানপানী হৈছিল?
এ তোমাৰ বৰবাৰী জিলা ছিক্স মাইল পৰা হৈছে অলপমান। এ মোক অ এ মই ভাবিছিলোঁ অকমান জল্দি গুচি যাওঁ নেকি?
অ অ
মই গম পোৱা নাছিলোঁ ইমান জোৰে দিব ঐ অকন লেট হৈ গ'ল না এতিয়া অকমান বানপানী লাগি গ'ল। মই এই তোমাৰ ভিজি ভিজিয়ে আহিলোঁ ঘৰ তোমাৰ।
অ অ ছাতি লৈ যোৱা নাছিল নেকি?
চাৰে নটা বজাতে আহিলোঁ ভিজি ভিজি এই বাইকে দি। এ ক'ত বাইকত ছাতি ল'ব পাৰিম ঔ।
অ অ ভাগ্য কেতিয়াবা লৈ যাবা পাৰা বেগত এটা বেগ লৈ নোযোৱা নেকি তুমি?
নাই নাই নাই মই ৰেংকত লৈ নাযাওঁ মানে গমেই পোৱা নাছিলোঁ বৰষুণ। অ বেগ বেগটো মানে লৈ যাব পাহৰিলোঁ কালি মানে।
অ অ।
এ এইটো তোমাৰ এটা দোকানত মই ৰখি পিনি কেৰিবেগ লৈ পিনি তোমাৰ ফোন আৰু চাৰ্জাৰটো থয় কৰিলোঁ।
অ
অ অহ তেতিয়া অকণ ভাল হ'ল মানে তাৰপিছত। আহিলোঁ আৰু।
অ অহ বৰষুণ কমাৰ পিছত আহিছাঁ নে এনে পুৰা জোৰকে দি আছিল তেতিয়া আহিছাঁ।
অ অ মানে মই মানে বহুত জোৰে দি আছিলে তোমাৰ। প্ৰভাগলী যেনকে মই পাঞ্জাবাৰী পালোঁ।
অ।
যেনেকে কলাক্ষেত্ৰ মই পাৰ কৰিলোঁ।
অহ অহ।
তাৰপিছত বৰষুণেই নাই ঠিক আছে পুৰৱি। পুৰবি পৰা ছিক্স মাইল লয় তোমাৰ ইমান জোৰে বৰষুণ দি আছে ইমান জোৰে বৰষুণ দি আছে তুমি মানে ক'ব পাৰিবা। অ অহ বানপানীতো হৈছে তোমাৰ।
অ
বাৰ তোমাৰ এই কলাক্ষেত্ৰৰ পৰা পানীয়ে নাই তোমাৰ বৰষুণে নাই।
হয় অ অ।
কলাক্ষেত্ৰৰ যোৱা আছিল ন তোমাৰ এতিয়া তা মানে পানীয়ে নাই। কি ক'বা তুমি আৰু
অ কি কম আৰু
অ মানে ইমান ভিজি আহিলোঁ তাৰপিছত। ভালো লাগিছে মানে বৰষুণত ভিজা মানে সদায় সদায় ত নিভিজো।
অ বৰষুণত ভিজিলে আকৌ এই গাছ, গা চা বেয়া হৈ যায় গম পোৱা নহয় বেছি।
অ এইটোতো গা চা বেয়া হয় য়ে যায় তোমাৰ আৰু আৰু তোমাৰ এইটো,
যায় তাৰপিছত চৰ্দি হৈ যায়।
অ অ অ আৰু কি হয় জানা নে। তোমাৰ এই বৰষুণ হোৱাৰ টাইমত বাইক চলালে বৰষুণ যেতিয়া তোমাৰ গাত, পৰে না বহুত বিষায় বাপৰে বাপ।
অ হয় হয়।
অ মই কালি মানে। কালি মানে বৰষুণ দি আছে মই তোমাৰ পঞ্চাশ স্পীডত চলাইছোঁ। চকুত তোমাৰ চকুত। অ চকুত গলে খতম হৈ যাবা তুমি মানে ইমান জোৰে বিষাই না বাপ বাপ ৰে বাপ এতিয়া তোমাৰ হেলমেটত আইন লগা নাই নাই নাই, গ্লাছ লগালেও তোমাৰ বৰষুণ দি কেনেকে দেখা পাবা তুমি।
অ হয় এইটো হয়।
গ্লাছটোতো খুলিব লাগিবই তোমাৰ এনেও। তুমি গ্লালাচ পিন্ধা তুমি চচমা পিলাই এনও খুলিব লাগিব তোমাৰ।
অ‌ অ,
অ, সেইকাৰণে বহুত মানে মানে কি কৰিবা আৰু
এনেকে বিচাৰো তুমি যেনে তেনে,
যেনে তেনে আহিলো আৰু তোমাৰ এই, তাৰ পিছত অকমান ঘৰত আহি পিনি আকৌ গাধ চা ধুলো তাৰ পিছত গা চা ধুই পিনি। মাছ লৈ গৈছিলো মাছটো মায়ে বনালা খালো তাৰ পিছত ফিল্ম চালো। ফিল্ম চাই পিনি ৰাতি শুলোঁ আৰু এ লেকিন ৰাতি টোপনি ভাল লাগিছিল দেই। মই ৰাতি তোমাৰ এই অ চাৰে দুটা এটা মান বাজি যায় মানে।
অ ইমান দেৰিকে শুইছা যে,
অ মই মানে ফিল্ম চালে ভাল লাগে। ম যেতিয়া মই ফিল্ম চাওঁ মানে চালে মোৰ বহুত ভাল লাগে অ। মই মানে ফিল্ম চালে মই চামে তোমাৰ চাউথৰ ফিল্ম নহ'লে।
অ অ বলীউড আৰু হলীউড নোচোৱা নেকি।
হলিউডো চাঁও তোমাৰ এতিয়া বৰ্তমান দেখা নাই চাব লাগিব।
হলিউড কি কি ভাল লাগে এনে।
হলিউডো তোমাৰ এই এভেঞ্জাৰ অ তোমাৰ স্পাইডাৰমেন। আৰু তোমাৰ এই কিবা দা জাংলী বুক এডভেঞ্চাৰ কৰে না তোমাৰ।
অ অ অ এইকেইটা চাইছো ভাল লাগে।
অ এই এডভেনচাৰ কৰা কিটা গিলাক ভাল লাগে মোক মানে কবা বুলি। উম
আৰু এটা আছিল না এই কিবা নাম আছিল পাউৰি গলো হেৰি পটাৰ চাইছা?
অ হেৰি পটাৰো চাইছো তোমাৰ মই তুমি চাইছানে?
অ' হেৰিপটাৰ চাইছো বহুত ভাল
অ এইটোও বহুত ভাল লাগে তোমাৰ অ
আৰু তোমাৰ এটা এ ডক্টন বেঞ্চটো চাইছা এ চাগে তোমাৰ
অ চাইছো চাইছো।
এইটোৱে বহুত ভাল লাগে তোমাৰ নেপালত আহি পিনি য তোমাৰ এ মেজিকটো শিকেই তোমাৰ।
হয়
অ বহুত ভাল লাগে। এনেকা আৰু হলিউডৰ বহুত ফিল্ম আছে তোমাৰ ক'বা গ'লে।
অ আৰু তুমি এনে লাভ ষ্টৰী টাইপৰ ফিল্ম কেইটা চোৱা না।
অ মই লাভষ্টৰী ষ্ফিল্ম কেইটা চাওঁ তোমাৰ যেনেকে হ'ল আচকি। আচকি টু হল অ, চানাম তেৰি কাছাম।
অ চানাম তেৰি কাচামতো কবাই নালাগে বহুত ভাল।
অ তাৰপিছত তোমাৰ আৰু
তোমাৰ এইটো নতুন মুভি এইটো কি নাম আছিল ধোৰান্দৰ চাইছা নেকি?
ধোৰন্দৰ অ ধোৰন্দৰ ৱান ৱানটো চালোঁ টু টো চোৱা নাই তুমি টু টো চাইছা নেকি? অ কেনে আছে ভালে আছে নে?
অ বহুত ভাল আছে। একচন গিটা আছে তাৰপিছত ফাইটিং বহুত ডেনজাৰ ডেনজাৰ চিন কেইটা আছে।
হয় নেকি অ এইটো চোন তোমাৰ পাৰ্ট ওৱানতো আছে ক'ব গ'লে।
অ হয় পাৰ্ট ওৱান পাৰ্ট টু দুটাতে আছে।
দুটাতে আছে অ, পাৰ্ট টু তো চাব লাগিব তোমাৰ। অ তুমি মবাইলতে
অঁ।
উম তুমি এইটো চাইছা নে সাইয়াৰা? হেল্ল' অঁ সাইয়াৰা চাইছা নে তুমি?
অ সাইয়াৰা চালো, বহুত ভাল লাগিছিল সাইয়াৰা মুভি টো।
সাইয়াৰা মুভিটো বহুত ভাল লাগিল তোমাৰ এইটোও ৰোমণ্টিকে হয় তোমাৰ। আৰু তোমাৰ আৰু এটা ফিল্ম আছিল ৰ'বা অ এইটো ফিল্মৰ নামটো তোমাৰ পাহৰি আছো ৰ'বা আহ
আৰু
আৰু এটা ফিল্ম আছিল আ ভালে ফিল্ম আছিল এইটো তোমাৰ অ এ পাহৰিলো তোমাৰ, অ তুমি এইটো চোৱা নাই তুমি আহ
চাউথ ইণ্ডিয়ান লভষ্টৰিগিটা ভাল লাগে না?
চাউথ ইণ্ডিয়াৰ লভষ্টৰী কেইটা ভাল লাগে তোমাৰ গীতা গীতা গোবিন্দা আৰু তোমাৰ এইটো আ দা কমৰেড অ দেয়াৰ কমৰেড অ তাৰপিছত তোমাৰ আহ আৰু এটা ফিল্ম আছিল তোমাৰ এই চাউথ থালা ভেজি এইটোও বহুত ভাল লাগে তোমাৰ। অঁ। কি পুলিচ কমিশনাৰ হৈ থাকে য তাৰ ৱাইফক মাৰি দিয়ে বা তাৰ ছোৱালীকেইটা থাকে।
অঁ।
অঁ, এইটোও ফিল্মতটো বহুত চাই ভাল লাগে। মানে কেইটা কেইটামান ফিল্ম এনেকা ভাল লাগে তুমি দছ বাৰ চালে তোমাৰ মনটো নভৰিব আৰু।
হয়, হয় এইটো চানাম তেৰি কছম এক্সাম্পল এটা।
অঁ, এইটোতো হয় তোমাৰ। আজ- কিটো এইটোও হৈ গ'ল তোমাৰ। হাফ গাৰ্ল ফ্ৰেণ্ডটো চাইছা না তুমি?
অঁ, হাফ গাৰ্লফ্ৰেণ্ড
তাৰো বহুত গানকেইটা ভাল লাগে, তাৰ চব ফিল্ম মানে ক'ব গ'লে যিমান আছে চব ভাল লাগে। শ্ৰাদ্ধা কাপোৰ আছে তোমাৰ তাতে। আৰু তুমি এইটো চাইছা শাদী মে জৰুৰ আনা?
অঁ, চাইছোঁ।
এইটোও ভাল লাগে। মানে তোমাৰ মই- মোক চবচে ভাল তোমাৰ ফিল্ম লাগে এতিয়া এম এছ ধনী।
আ এই কবীৰ সিং চাইছা?
কাবিৰ সিং তো নকবাই তুমি। মই মানে- তোমাৰ হাজাৰ বাৰ দেখালেও মই তেতিয়াও চাম এইটো।
আ কাবিৰ সিংটো-
কাবিৰ - কাবিৰ সিং মানে তোমাৰ এইজন নৰ্মেল মানুহকেইটা থাকে ন!
অঁ।
যেনেকে লাভ ষ্টৰি হয় তোমাৰ, যেনেকে গালি দিয়ে যেনকে কি হয়, কেনেকে হয়, - কাজিয়া হয়, ঘৰত কাজিয়া কেনেকে দেখাই, এইবিলাক চব ৰিয়েল দেখাইছে তাতে মানে।
অঁ, অঁ।
যেনেকে ৰিয়েল হয়, যেনেকে ৰিয়েল লাইফত হয়, এনেকেই দেখাইছে তোমাৰ অঁ।
দিয়া ঠিক আছে দিয়া, থওঁ দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি, অঁ।
অঁ, অঁ, অঁ।